খবৰ খাতি ভাল?
খবৰ খাতি
মই এ এনে মই এনেই বহি আছোঁ তোৰ আৰু কি কৰিবিনো মই ভালে আৰু ভাল বেয়া মাজতে চলি আছে আৰু কিবা কিবি কৰি পেলাই যেনে তেনে।
উম, যেনে তেনে এই মোৰ একেই আৰু উম।
তো, তই একে নহয় তো বহুত ভাল পৰ্যায়ত আছ তই।
নাই, নাই, নাই, নাই। যেনেতেনে মই, হে নাই তই গম পালেও নহ'ব ন গম পালেও নহব নহয় যেনে তেনে মোৰ অৱস্থা মানে এবস্তা এবস্তা দুবস্তা হৈ আছে মোৰ কথা
অৱস্তা বস্তাহেছে নেকি ফটা বস্তা
অ অল অৱস্থা হৈ গৈছে পিটৰ ললেও ফকা ভাটি থাকে
তাকে কি কৰিবি এতিয়া উপায় নাই চবৰে অৱস্থা নাই গম পাইছে ন এনে মই মই লি কেনেকুৱা পালি।
অ মজা ত সেই ককাই ৰ কি।
ককায়ে যদি বাহু বুলি হিলাই দিম ৰাহু শনি।
ৰাহু খনি অ' এইটো কিন্তু গাব আকৌ সেইটো গাব। যোৱাতো যাব শুই আছে।
অ' মানে সেইটো মানে কি জান নাই বস্তুটো সেইটো মানে তো অকল এইতটো মই গোটেইটো গানটো বনোৱা নাই মই এটা লিখি আছো এইটো পিছত শুনাম মানে মই এইটো এখাৰী দুখাৰকৈ গৈ আছে আৰু অকণমান অকণমানকৈ বনোৱাৰ আগতটো মানে যিনহওক ত ঘৰৰতটো বনোৱা ঘৰ এটা বনোৱা আ শিল বালি ইঠা তেনেকে গোটেই গোটাই ল'ব লাগিব ন সেই তেনেকে গোটাই তেনেকে গোটাই আছো কিন্তু এই বস্তুটো ভৰাবলৈ চেষ্টা কৰিম মানে তাত যেতিয়া বনাম
উম উম ঠিক আছে মানে লাহে লাহে গোটাই থাক আৰু
অ তাকে আকৌ এই যে ভাতৰ কহীখন যে সেইটো ভৰাম
অ' সেইটো ভৰাবি সেইটো মানে চব হেৰি উম গম পাইছো এতিয়া মানে কি কৰিবি চব মানে লিখি লবি অ গম পাইছো চব লখিলোবি তাৰ পৰা এতিয়া বহাই থাকিবি মাজে মাজে যোনটো জেগাৰ সোমাই যায়
ত' গম পাও নাই ইমানে
কি
এখন বহী এটা গানৰ গানে এখন বহীতো লাগিবই বেলেগকে সেইখন বহীত অকল এটা গানেই হ'ব মানে ত সেই বহিখনত বহুত কিবা কিবি লিখিব লাগিব তাৰ পিছতে কৰি পেলাই লা লাষ্টত এটা পাঠত তই গোটেই বস্তুটো কৰিবগৈ পাৰিবি সেই তেনেকুৱা
উম এই সেইবোৰ মানে এখন মানে তেনেকে বনাই ল তই হেওৱাই নেপেলাবি সেইবিলাক বস্তু
আছে আছে মোৰ দুখন তিনিখন আছে
অ টকুৰা টুক নকৰিবি মানে সেইখনত মানে বেলেগ একো নিলিখিবি অকল সেইবিলাকে লি
এতিয়া মোৰ অ এইটো গানতো আযি মই কৈছো কথাটো কলো বুলি এতিয়ালৈকেতো একো অহা নাই বাৰু সেইফালৰ পৰা খবৰ
উম
কৰিছো দুটা হেৰি আহিছে যেতিয়া তেতিয়া হলে আহিব বুলি আশা কৰিছো আৰু নহ'বা লাহেকৈ ফোন ঘৰলৈ গৈ পেলাই ফোন কৰাৰ কথা ভাবিম
উম নহ'লে ফোন ৰিচিভ নকৰিলে আমি জেগাত যাম ঘৰত যাম
তাকে ঘৰ বেচি দূৰ নহয় আমাৰ আমাৰ ওচৰত এই চাৰিটা আলি আছে যে সেই তাতে ঘৰ
তাতে নেকি সেইজনো ব কিমান আৰু দিনটো অহা যোৱা এ অহা যোৱা হৈ যাব এদিনত
উম
বেছি দূৰ হলেও নহয় নহয় দিনতে অহা যোৱা কৰিব পাৰি।
তাকে বাকী ই অৰজিদাই কেনেকুৱা পাইছে সি এনেকুৱা গানত কাম কৰা মানুহ নহয় গম পাইছা নে নাই। ই অজিত দাই ইমান এটা মোক কোৱা নাই মানে গানটোৰ কথা কিন্তু এনেই তহঁতি কেনেুৱা পাইছা মোক সেইটো লাগে মানে সঁচাকৈ যদি ভাল পাইছে তেতিয়াহ'লে মই এইতো কাম কৰো মানে কাৰণ পইচা পাতি বহুত খৰচ হ'ব।
উম ভালে হব ভালে হব।
যদি তহঁতি সঁচাকে ভাল পাইছে তেতিয়া কাম কৰো নহবা বেলেগকে লিখো মানে। সুৰ সুৰ দুটাই সুৰ দুটাই। সুৰ এটা হৈছে নাহিবা উভতি নিচিনা এটা মই দিয়াতো আৰু সেইটো
অ অ এ। অ সেই তেনেকুৱাই কৰ তাৰ পৰা মানে তোৰ নিজৰটো কৰ নিজৰটো লোক হেৰি কৰি লাভ নাই।
নাইবা উভতিটো গম পালে, গালি পাৰি দিবলৈ আছে মই লোকৰটো কেলে গাম।
অ লোকৰটো কেলে গাবি অ।
এ মোৰ মোৰ ভাগতো মোৰ মতে এনেই। মোৰ ভাগতো মোৰ ইমান বেয়া লগা নাই বাৰু মোৰ নিজৰে ইমান এটা বেয়া লগা নাই। কিবা এটা ভাল হৈছে বুলি লাগিছে কাৰণ আগে পিছে এনেকুৱা সুত কোনেও গোৱা নাই মানে এনেকুৱা
নাই বাৰু অ, সেইটো নিজৰতে এতিয়া নিজৰ অভিজ্ঞতা এটা হ'ব।
তাকে কি হয় কিন্তু ইয়াৰ পিছত লক্ষ্য আছে আমাৰ। হেৰিয়ৰ কাৰণে এটা লিখা এটা। ললে ল'ব নললে নাই অ এই ললে ল'ব নলে নাই যি তেতিয়া লগ কৰিবলে যাম তেতিয়াহে লগ কৰিবলে তেতিয়া তই মই লগ কৰিবলে যাম। তেতিয়া এই আপোনাৰ কাৰণে কিবা এটা লিখিছিলোঁ চকচোন যদি ভাল পাইছে কওক।
উম!
তেতিয়াহলে যদি ভাল পাইছে আপুনি কওকচোন কামটো যদি নাই ল মানে লৈ যাম যে সেইটো এটা উপহাৰ নিচিনাকে লৈ যাম। বস্তুটো, যদি ভাল পায় মানে তেতিয়াহ'লে কথা পাতক আৰু।
উম
ডাৰেক্ট কমগে মানে আপোনাৰ গান শুনি শুনিয়ে ডাঙৰ হৈছো আপোনাৰ কাণেই এইটো লিখিছোঁ এইটো এইটো আপোনাৰ উপহাৰ, মই লৈ আহিছোঁ কেনেকুৱা লাগিছে। সেই তেনেকুৱা আৰু, এ তেনে যদি বেয়া পাই পাব আৰু।
উম পালে পাব আৰু কি আছে এইটো।
এ ইহঁৰ গান বোৰ বহুত অদ্ভুত অদ্ভুত তহঁতি বহুত কেইটা গান তই বহুতকেইটা গান শুনাই নাই চাগে। কণ্ট্ৰল চাওলৰ ভাত শুনিছ।
উম সেইটো শুনিছো।
হা
উম সেইটো শুনিছো সেইটো শুনিছো একে লগতে শুনাচোন এইবিলাক।
অ কণ্ট্ৰলৰ চাউলৰ ভাত, তাৰপিছত আৰু এটা আছে নতুন ধুনীয়া গান এটা আছে মই তোক শুনাম ৰ পিছতে এই তই তই সেইটো শুনা নাই, তই সেইটো শুনা নাই আৰু অহ সেইকেইটা আছে কিন্তু তেওঁ মানে তোৰ আৰু আছে দুটামান, তই সেইটা শুনা নাই, মই জানো তই সেই শুনা নাই বুলি বহুত পুৰণা গান সেইকেইটা।
উম,
সেইকাৰণে তই সেইকেইটা শুনা নাই চাগে, শুনাম ৰ আজি শুনি আছিলো মই এইটা বহুত পুৰণা-পুৰণা গান আছে মোৰ, মাজনী মেগ হেমাই গাজনিটো শুনিছ নাই, সেইটো
উম, সেইটো নাই শুনা।
সেইটো নাই শুনা নেকি, মাজনী ম-মেগে মায়ে গাজনী চলাবলৈ লাগিব, লোপ ঘৰ এখনি উঠিবই লাগিব কুকুাৰ দাহ, আগতে উঠিব লাগিব কুকুাৰ আগতে ল, ল'বগৈ লাগিব বাঁহনি দুহাটতে।
নাই শুণা সেইটো।
শাহু-শাহুুৱাই, তিতামাত, তাতে ভাবি আশীৰ্বাদ। এই কি ধুনীয়া গায়, এই বহুত ধুনীয়া গায়, তাৰ তাৰ জীৱনৰ প্ৰথমটো গান গম পোৱা নোই বাৰু।
উম,
তাৰ জীৱনৰ প্ৰথমটো গান মানে সি গাইছে আৰু দুহেজাৰ সি প্ৰথম যেতিয়া বিয়া পাতিছে তেতিয়া গাইছে আৰু। সেই তেনেকুৱা, গম পাইছ নে নাই?
এতিয়া পাইছো, পাইছো, এতিয়া ভাত-চাত খালি নাই?
ভাততো মই আজি খালো, আজি কিহে খালো জানো নাই আজি গাহৰি পেটোৱে।
উম, এয়া শুকানকে বনালি নেকি?
শুকানকে মানে মানুহে ভাবে, গাহৰি বেমাইভো বুলি ভাবে গাহৰি পেটটো মানে মই এতিয়া এইটো চুস্তা বুলি কয়, তই এইটো কেনেকুৱা এনেই খাচি চাচি-চুস্তা দেখিছ নাই? টি, ভ, এ, চিভিয়ে এ, মানে এই, তেনেকুৱা মানে ধৰি লক তেনেকে ব্ৰইলাৰ-চ্ৰইলাৰ কাটিলে, হাঁহ-চাঁহ কাটিলে তেল থকাটো, যেনেকে যে আমঠু-চামুঠু কাষত যে চব পৱা, চপকে যে, বগাকে তেলটো লাগি থাকে যে। সেই, সেই, সেই, তেলটোৱে আৰু সেই তেলটোৱে ধৰি লও স, সেই তেনেকুৱা তেলে আৰু গাহৰি মাংস তেলৰ নিচিনাই কিন্তু মানে, ভাজিলে তেলয় তই যিমানে ভাজ ৰিমিসি গলি, গলি গৈ থাকিব মানে, তেনেকুৱা
অ,
এই খাবলৈ, খাবলৈ কেনেকুৱা জানে নাই, এই ব্ৰইলাৰ মাংসৰ আমুঠো, যেনেকুৱা সেই তেনেকুৱা।
মানে মাংসই হয়, সেইটো এতিয়া মানে ধৰি লও চব গাহৰিতে নোলায় এইটো যেনিবা চপা-চপত তেলটো ওলাব লাগিব।
অ, অ,
তেনেকুৱা মানে, এইটো মানে ধৰি লওক, এই বগা, বগা যে যিবোৰ তেল হৈ যায় যে।
গম পাইছা।
এ, মাংসত যে লাগি থাকে যে, পেটুকাষত যে এনেক যে, আমোদ চামতৰ কাষত যে লাগি থাকে, সেই তেনেকুৱা হয় মানুহেভাৱে এইটো পেটু, পেটু, নহয় এইটো সেই তেল চপৱা।
উম, সেইটো তেলেই হয়।
অ, সেইটোৱে খাই বেয়া নালাগে, এদিন, এদিন খোৱাম ৰ তোক, এদিন খোৱাম ৰ তোক।
উম, খাম, খাম এদিন খাম।
মই তহঁতৰ ঘৰৰ ভিতৰত বনাও নে নাই গাহৰি?
আমাৰ ঘৰৰ ভিতৰত নহয়, বাহিৰতে বনাব লাগে।
বাহিৰ নেকি, আমাৰ ঘৰত এদিন বনালে তোক খাবলৈ মাতিম যাবি, খাই‌ চাবি।
উম ঠিক আছে।
বেয়া পাওঁ য কবি খাবলৈ পালে নে এইবি তো মাংসত। কেয়াও টেষ্টি গম নাই চোন গাহৰি মাংসত তেল পিছ তই আকৌ তেল খাই ভাল নাপাওঁ নহয়।
তেল মাংস দুতটা লাগিব থোৱা সেইটো খাই মজা লাগে সেইটো।
অ এইটো তাত তেনেকুৱাই পাবি আমোঠো নিচিনা পাবি মানে ব্ৰইলাৰ মাংস আমঠ নিচিনা কিন্তু মান তেলেই আৰু
উম।
ধৰি লোৱা তেলটো যেনিবা এনেকুৱা হৈ যাব তটো ধৰি লও এনেকে গোটেই চ গোটা হৈ যাব মানে চব পোৱা নিচিনা মাংসটো নিচিনাই হ'ব।
অ,
দেখাম পিছত ৰ এই খাবলৈ মাতিম এইবিলাক আমাৰ ঘৰলৈ আনিয়ে থাকে খায়ে থকা হয়।
অ,
খাচী এনে খাচী মাথাটো খাইছোঁ মই গম প নাই বাৰ খাচী মাথাটো কুকাৰত দি বনালে মানে এনেকে সৰু সৰুকৈ কাটি তেতিয়াও।
উম।
কৰাতে ভাজি ভাজি ভাজি ভাজি ভাজি ভাজি এই একেবাৰে ভাজি ভাজি গোটেই তেলটো উলিয়াই দিব লাগিব।
অ,
তেজপাত কিবা কিবি দি আমাৰ দেউতাই বহুত ধুনীয়া হৈ হৈছে তেজপাত কিবাকিবি দি পেলাই তাৰপিছতো গোটেইটো উলিয়াই দিলে নহয় তেলতো উলিয়াই দিলে নহয় গোটেই ভাজি ভাজি
উম।
তাৰ পিছতো হেৰি হয় এইটো কিয় লিব? কা তাতে তোৰ তেলটো দলিয়াৰ পিছত তাতে পানী অকণ দি পেলাই অকণমান দেৰি ধাকনাখনৰ মাৰিবিলাই থৈ দিলে হৈ য়ায় ধুনীয়াকে
এইটো কি এনেই মাংসটো কেনেকুৱা মাংস হয়?
মাংসটোতো কেনেকুৱা মাংস হয় জানো নাই তো ধৰি ল কেনেকুৱা বুলি ক'ম এতিয়া ইমান মাংস নিচিনাও নহয় অকণমান তেলৰ নিচিনা মানে বস্তুটো তেনেকুৱা মানে হাড় দি থাকে নহয়।
চ উম
মানে হ হাড় দিত থাকে নহয় হাঁড় দি থাকে নহয় ত কোমল কোমল হয় মাংসটো। ত হাড়দিবা নে চুপি দিলে গুচি আহে নিজে নিজে।
অ সেইটো অ দেখিছোঁ দেখিছোঁ অ ভিতৰত যে থাকে যে-
অ সেই হ মানে হাড় দিৰ ভিতৰত যে যিটো যে থাকে যে আমি যে মাংসৰ ভিতৰত যে পাওঁ যে এ ব্ৰইলাৰ মাংস হয় যে গোল হাড় দিডালত ভিতৰত যে থাকে যে সেই তেনেকুৱা বস্তু মানে চুপি এই খাছী যে নলি যে
গম পাইছোঁ গম গম পাইছোঁ গম পাইছোঁ বুজি পাইছোঁ। উম আৰু অকল সেয়াই মানে আজি এইটো শুকানকে বনাম নে এনেই অকমান জোল টাইপত
আজি মই অকমান বেলেগ টাইপত বনালো তো সেই বস্তু পাতত তেল ঢেই ওলাইছে। এটো তেলেই হয় ন তাৰপিছত তাত মই দি দিলো তোৰ আলু দি দিলো।
অঁ-
আদা আদা নহৰু মছলা।
অ,
তাৰপিছত তেজপাত দিলোঁ।
উম-
তাৰপিছত তাতে মই অকণমান বন্ধাকবি কাটি দি দিলোঁ তেলতে
বন্ধা কবি অ মানে উম অকমান লাষ্টৰ সময়ত-
অ লাষ্টৰ সময়ত নহয়ান একদম প্ৰথমতে বনাই কৰি ভাজি আছো ভাজ- ভাজি আছো এইফালে তেল গলি গৈছে তেল গলি মানে বন্ধাকবি গোটেই মানে- বন্ধাকবি ভাজি কিন্তু তেলৰ বন্ধাকবি ভাজি আৰু তেনেকুৱা মানে- তেলত জোগা খে হয়- তাৰপিছত তেলতটো খানি আ আলুৱে তেলে খাদি নেমু চেপি ভাতটো ধুনীয়াকে খাই দিলো-
উম ঠিকে আছে-
তে স তেনেকৈ খাব লাগিব তহঁতৰ ঘৰত লগত বনাই বনাই আৰু মই- সৰু গেছ টো লৈ যাম নহয় সেই তহত ঘৰতে থৈ দিবগৈ লাগিব ত বনাই বনাই খাই থাকিব লাগিব তহত ঘৰত দিনত-
খাই থাকিম অ
জি পি এইবিলাক জিটি কামো কৰি থাকিম তাৰপিছত-
উম এনেই সৰুসোৱা কাম বিলাক কৰি থাকিম আৰু ঘৰুৱা কাম বিলাকে-
অ তাৰ পিছত এইটো মানে বনাই বনাই খাব লাগিব ধৰি লোৱাক ভাতো নহয় এ এই মন গ'ল পঞ্চাশ- ফটকা লিভা আৰু আমঠো লৈ আহিলোঁ-
তেনেকৈ সেইকল মাংসকে খাম আৰু-
নহবা এ মন গ'ল যা বোলে এ- তই বোলে তই চল্লিশ টকা দিলি বোলে এ তেল এটা আনিলো চল্লিশ ট- টকা দি পেল মই বোলে দিলো বোলে পঞ্চা টকা ষাঠি কা মান বোলে এপোৱাত বোলে চাৰিটামান লেগ পিছ উঠিছে লেগ- মানে সেই ভৰি ফালৰ তেনেকুৱা লৈ আহিলো- ল পেলাই ভাজিলোহি ধুনীয়াকে বেচন চেচন দি পেলাই মানে তেনেকে-
হয় নহ উম পকুৰীতাইপৰ আগত-
অঁ পকুৰী টাইপত- আবেলি সময়তবিলাক বনাইছো বেছি টকা খৰচ নহয়-
বেছি নহয় এ এশ ডেৰশটা আমত খাই যাব পাৰিম আৰু-
অ যদি ঘৰত যদি ধুনীয়াকে এনেতো আমি তই যদি ঘৰত কিবা কিবি কাম কৰি থাক তেতিয়া- তেতিয়াহে এইটো খোৱা হ'ব আৰু ঘৰত কাম কৰিলে ত ঘৰ মানে পইচা দিবই-
উম দিব
ঘৰৰ মানুহে পইচা দিলেতো ডেৰশ টকাটো ডাঙৰ কথা নহয়
উ মানে লগত থাকেই নহয় পঞ্চাশ টকা বিশ টকা
সেইটোয়েই এ তই ঘৰৰ কাম নকৰিলেও দিয়ে বাৰু সেইটো চবকে দিয়ে এই মানে খাব লাগিব আৰু সৰু গেছটো সেইকাৰণে লৈছো মই
উম তাপা